হেল্ল'।
অ', শুনিছা?
উম, উম, শুনিছোঁ, শুনিছোঁ, কি কৰিছা?
এ এনেই আছোঁ এতিয়া, তই?
অ', আছোঁ দে, বাকী এ বহুত গৰম দিছে বহুত গৰম দিছে, তাত গৰম কেনেকুৱা নো?
গৰম আজি বহুত আছে, ফেন লগাই আছোঁ দিনটো।
অ', অ', অ', বুজিছোঁ অহ, কালি গৰম কেইটাৰ পৰা দিছিলে?
কালিটো নাই কালি গোটেই দিনটো বৰষুণে।
হা, হা, হা, পাইছোঁ। তাকে মই ফোন কৰিছিলোঁ আজি নাম নামঘৰখন ভূমিকটো আমি আলোচনা কৰোঁ বুলি ফোন কৰিছিলোঁ আচলতে।
অ', অ'।
উম, বাক
এইটো ভাল টপিক আছে, নামঘৰটো নামা গৈয়ে থকা হয় প্ৰায়, আমাৰ কিমান, আজি কিমান তাৰিখ?
আজি আজ তেইছ তাৰিখৰ।
হয় বিশ তাৰিখৰ দিনাখন আমাৰ বৰঙাবাৰীত মানে, আমাৰ গাঁৱৰ যিটো নামঘৰ আছিলে। তাত হে নাম- ঘৰ হে নাম হৈ গৈছে। আহিছিলো এদিখন।
তোমাক মই, তোমাক মই এটা বাৰ্তা দি ৰাখিছিলো তুমি চোৱা নাই যে কিয়?
বাৰটা ৰখিব এক ছেকেণ্ড।
আহ সেই হ'ব বাৰু এইটো পিছতকে চালেও হ'ব।
অ' অ'।
বাকী নামঘৰত তুমি হেৰি কেতিয়া, কেতিয়া যোৱা নামঘৰত?
নামঘৰ আহ' যেতিয়া ধৰি লও মোৰ জন্মদিন হয়, জন্মদিনত যোৱা যায়।
অ', তোমাৰ মাতো ভালকে আহে নহ অখন ভালকে, ভালকে মোবাইলটোৰ ওচৰত লৈ লোৱাচোন।
হয় মানে যেতিয়া ধৰি লওক মোৰ জন্মদিন হয়। জন্মদিনত যোৱা যায়। তাৰ বাদেও ধৰি লওক, অসমীয়া নতুন বৰ্ষ যেতিয়া ষ্টাৰ্ট হয়। অসমীয়া নতুন বৰ্ষ যেতিয়া ষ্টাৰ্ট হয় তেতিয়াও যোৱা হয়। এক তাৰিখৰ দিনাখন, বহাগৰ।
হয়, হয়, হয় নিশ্চয় অ' নামঘৰৰ ভূমিকা সম্পৰ্কে তুমি কিবা এটা কব পাৰিবানে অলপ? অলপ কোৱাচোন।
হয় নামঘৰ ভূমিকা হিচাপতো বহুত আছে। ধৰি লওৱা আপোনাৰ আহ ধৰ্মীয় কেন্দ্ৰ হিচাপে চাওক বা বা সামাজিক কেন্দ্ৰ হিচাপে এক। আহ' নামঘৰে ধৰি লও আপোনাৰ ঐক্যবোধ কৰি ৰাখে গোটেই সমাজখন।
হয়' হ' হ' হ'। আৰু আৰু কেইটামান কওক।
আৰু তাৰ বাদেও ধৰ্মীয় কেন্দ্ৰৰ পৰা যদি চাবা যায়, তেতিয়াাহলে আপোনাৰ সেই নামঘৰবোৰত ধৰি লও বছৰিক এখন এখন নাম হয়। ডাঙৰ সেই নামখনৰ কাৰণে ধৰি লও গোটেই গাওখনৰ লোকে লগ খাই তেনেকে ধৰি লওক- ঐক্যবোৰ এটা হয় তেওঁলোকৰ।
হয়, এয়া কব গলে নামঘৰৰ ভূমিকা বহুত বেছি আছে। মানে আমি এইটো মুখেৰে গৈ কেতিয়াও শেষ কৰিব যেনেকে নৈতিক শিক্ষাৰ আহ' আমি কব পাৰো যে নামঘৰ নৈতিক শিক্ষাৰ মানে আহ পীঠ সান বুলি আমি কব পাৰো হয়। এতিয়া নামঘৰত সৎ পথে চলা- আনক সহায় কৰা। মানুহক ভাল পোৱা আদি নৈতিক শিক্ষা দিয়া হয় তাৰ উপৰি ভাওনা প্ৰদৰ্শন কৰা হয় আমি য'ত নেকি আমাৰ ভকতসকলে আমাৰ বহুত বহুত ভাল ভাল কথা কয় আমাৰ আহ ঘৰত আমি কিদৰে আমি আহ মানে সমাজখনক আমি সুচাৰুৰূপে আগবঢ়াই লৈ যাওঁ। কৰো তথাুনাম কৰাৰত মানে বহুত বস্তু আমি শিকিব পাৰো। তাৰপিছত সাংস্কৃতিক কেন্দ্ৰ হয়। সাংস্কৃতিক কেন্দ্ৰ হয়। নামঘৰ, নামঘৰত তেতিয়া ভাওনা যেনেক, সকলো ভাওনাত আমি বিভিন্ন ধৰণে আহ' নৰসিংহৰ ভাও জোৰা হয়, শিৱৰ ভাও জোৰা হয়, সতীৰ ভাও জোৰা হয়, আহ' সতীয়া- টো কেতিয়াবা, কেতিয়াবা প্ৰদৰ্শন কৰা হয়। তাত বৰগেইটাা দি গোৱা হয় নাম গোৱা হয় তাত। গতিকে আমি বহুত বস্তু মানে, আমি শিকিব লা আৰু ম মূল মূলতঃ ক'ব গ'লে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক হিচাপেও নামঘৰৰ প্ৰাধানয় বহুত বেছি আৰু লগতে সাংস্কৃতিক কেন্দ্ৰ হিচাপে নামঘৰৰ প্ৰাধান্য বহুত বছি।
হয় হয় নিশ্চয়।
হয়, তোমাৰ তোৰ ঘৰৰ ওচৰত থকা নামঘৰৰ বিশেষত কিছুমান কচোন।
নামঘৰ মানে কি? আমাৰ নামঘৰ আহ এতিয়া নতুনকে ধৰি লও বনাই আছে আগত আগৰৰ যিজন যিজন নামঘৰ আছিল। ধৰি লওক সেইজন এতিয়া মানে নতুনকে আকৌ অলপমান বনাই পেলাই ডাঙৰ কৰি আছে। তাৰ বাদে ধৰি লও গোটেই যিমানবোৰ খেল থাকে গোটেই খেলবোৰ লগ খাই পেলাই সেই লগ খাই সেই নামঘৰত, আহ'নাম পাতিব কাৰণে সেইটো কাৰণে। ল লোৱা সেইটো এটা
হয়, হয়, হয়, হয়ছো নাই সেইবোৰ আচলতে আহ অন কিছুমান বস্তু অক হবলৈ সময় লাগিবও বাৰু। এতিয়া আহ' সেই নামঘৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে তই বেলেগ নামঘৰ মানে হেৰিত গৈ থাকিবি আৰু
হয়, হয়।
হয়, হয় বাকী হেৰি কি কৈ আছিলো, নামঘৰ সঘনাই গৈ হয় নেকি তোৰ?
সঘনাই নহয়, তেওঁ মানে দুই তিনি মাহৰ মূৰে মূৰে গৈ থকা হয়।
হয়, হয়, হয়, হয় বুজিছোঁ। তোৰ মাতটো ভালকে অহা নাই দেই, অকন হেডফোন চেডফোন খুলি ল'চোন যদি পিন্ধিছ।
হেডফোন লগোৱা নাই মই, নৰ্মেলিয়ে কথা পাতি আছোঁ।
অ', মাতটো মানে ভালকে অহা নাই, কিবা ফাটি ফাটি আহিছে মানে।
অ', অ'।
অ', এতিয়া-এতিয়া অলপ শুনিছোঁ। হেল্ল'?
হেল্ল'।
অ', এতিয়াই শুনিছো। এতিয়া ভালকে আহিছে মাতটো।
অ', অ'।
এতিয়া ভালকে আহিছে, এতিয়াও এতিয়া ভালকে আহিছে। এতিয়া নামঘৰৰ ভাওনা ভাওনা আজিলৈকে ভাওনাত আহ, কেতিয়াও তই হেৰি কৰিছ নে ভাওনাত অংশ লৈছিলি নে?
হয়, ভাওনাত তেনেকৈ অংশ লৈ পোৱা নাই, কিন্তু ভাওনাত হলেও চাব যোৱা হয় প্ৰতিবছৰে।
হয় হয়, বুজিছোঁ, আ, ভাওনাত
হেল্ল'?
অ', কি কি শিকিব পাৰে, শিকিব পাইছ ভাওনাৰ পৰা এতিয়ালৈকে?
কি কৈছ
ভাওনাৰ পৰা এতিয়ালৈকে কি কি শিকিব পাইছ বস্তুবোৰ?
হয়, আমাৰ উম, ইতিহাসৰ বহুত কথা তেনেকে ধৰি লওক কালিয় দমন নাট হয় আমাৰ নামঘৰত, প্ৰতিবছৰে। তাৰ বাদেও অ', তেনেকে শ্ৰীকৃষ্ণৰ বাল্যকালৰ ওপৰত তেনেকে মানে দেখুওৱা হয়।
হয় হয় হয়, বুজিছোঁ। কালিয় দমনৰ, কালিয় দমনৰ বিষয় অলপ কচোন।
হয়, কালিয় দমনত মানে কি, কালিয় দমনতহে আহ, যমুনা নদীত এ, যিহে আ, কালনাগ ওলাইছিলে সেই কালনাগ দমন কৰিছিলে শ্ৰী কৃষ্ণই। কাৰণ সেই কালনাগে বহুত বেছি মানে সেই টাইমত অসুবিধা দিছিলে বোলে, গাঁৱৰ লোকসকলে গোটেই পানী বিষাক্ত কৰি
হয় হয় হয়। বুইছো আৰু বেলেগ বেলেগ কি কি ভাওঁনা দেখা পাইছ ন আজিলৈকে?
অ', ভাওনা মানে তেনেকে বেলেগতো ইমান নহয়, আমাৰ গাঁৱত মানে প্ৰতি বছৰে সেইকেইখনেই হয়। তাৰ
উম, উম, হম হয় হয়, বুজিছোঁ। নামঘৰত কি পৰিয়ালৰ সৈতে যাওঁনে অকলে যাওঁ?
নামঘৰত নাই, পৰিয়ালৰ সৈতেই যাওঁ।
হয় হয় হয়, বুজিছোঁ। বাকী ওচৰত নামঘৰ, কিমান ডাঙৰ হয় নামঘৰ?
কি কোৱা
ওচৰত থকা নামঘৰটো কিমান ডাঙৰ হয় বোলো?
অ', নামঘৰটো ডাঙৰ আছে বাৰু ইমান সৰু নামঘৰো নহয়। মানে কিমান, সাতখন নে আঠখনমান খেলৰ গোটেই লোক লগ খাই পেলাই মানে সেই নামঘৰখন।
হয় হয় হয় হয়, মই তোমাক হোৱাটছএপত এটা বাৰ্তা দিছোঁ, চাই থকাচোন।
অ', অ'।
উম, বাকী ঘৰ, মানে সকলোৱে ভালে আছেনে?
অ', ভালেই ভালেই। হেল্ল'।
অ', অ', ঘৰৰ সকলো ভালে আছেনে?
হয় হয়, ভালেই, তোমালোকৰ?
উম, অলপ পিছত নামঘৰলৈ যাব ওলাইছোঁ আৰু মানে এতিয়ালৈ নামঘৰ বৰ্তমান ঠিক তেনেকে অহ, মানে কেইদিন বৰ বেছিকে মানে যোৱা হোৱা নাই।
অ', অ'।
চাব লাগিব। মানে এখন পৰীক্ষা চলি। গ সেইকাৰণে ম মখৰ বছি হৈ আছে।
হয়, হয়।
নামঘৰৰ এতিয়া ভাওনাৰ কথা আমি যিহেতু আলোচনা কৰি আছিলো। ভাওনা কথা এতিয়া কথা হ'ল যে ভাওনাত আমি বহুতো বস্তু শিকিবলৈ পাওঁ হয়। ভাওনা, তেতিয়া। অ যি ধৰণে ভাওনা বোৰ মানে প্ৰদৰ্শন কৰা হয় এতিয়া কালিৰ দমন হৈ গ'ল। কালিৰ দমলত যেনেকে তুমি ক'লা আহ। কালিয় দমনত আহ কালিয়নাগক আহ শ্ৰীকৃষ্ণৰ দমন কৰিছিল। কালিয়া নাগক যিদৰে উৎপাত বাঢ়ি গৈছিল ইশ্বৰ শ্ৰীকৃষ্ণই কলীয়া নাগক দমন কৰিছিল। তাৰ পৰা আমি বহুত বস্তু শিকিব পাওঁ যে। আহ বেয়া মানুহৰ যিমানেই উৎপাত নহওক কিয় বা বেয়া মানুহৰ। যে যিমানে প্ৰভাৱশালী নহওক কিয়। সত্যৰ সদায় জয়। তেনেকুৱা ধৰণৰ আমি শিক্ষাবোৰ পাওঁ। আহ, এতিয়া নামঘৰত ৰাস। ও হয়। ৰাস হলে আমি ভগৱান শ্ৰীকৃষ্ণ। ও এইগিলা খেলত এটা আধ্যাত্মিক দিশত আমি বহুত বস্তু মানে আগুৱাই লৈ যাব পাৰো।
হয়, হয়। বাকী তুমি আজিলৈ কি, কি নাটক। চাইছা তেনেকে।
মই কালিয় দমন চাইছো। তাৰপিছত নৰসিংহ প্ৰহ্লাদ। অ এইবোৰ আছো। আৰু বিশেষকে মই বৰ বেছিকে মই। মই মই বৰ বিশেষকৈ মই নামহে ভাল পাওঁ। নাম নাম শুনি ভাল পাওঁ। তাৰপিছত আৰু মই ৰাস চাই ভাল পাওঁ।
হয়, হয়।
এনেৰে আৰু বাকী হেৰি আৰু তেনে সৰু। থাকোতে সৰু থাকোতে তুমি আইতাৰ লগত গৈছিলা নামঘৰ নে দেউতা মাৰ লগত গৈছিলা।
নাই। মা দেউতাৰ সৈতে যোৱা হয় ব মোৰ। সৰু পৰাই।
হয়, হয়, হয়, হয়। আইতাৰ লগত কেতিয়াও যোৱা নাই ককাই। তেওঁলোকে হয়।
ককাটোন মোৰ নাই এ বাৰু। আইতা,,,,,,, হল।
হয়।
আইতা সৈতেও তেনেকে যোৱা নাই।
হৈ পাইছো। সেই আৰু তাইম নাই এতিয়া নামঘৰত যিমান মানে মহত্ব আছে সেইটো মানে কৈ, কৈ শেষ কৰিব নোৱাৰি। নাই, নাই নামঘৰ হৈছে এনেকোৱা। কোৱা। এনেকুৱা এক বিষয় য'ত নেকি মানে আহ উপকাৰী উপকাৰ আছে য'ত নেকি মানে। অকল মানে। লাভ আছে ইয়াত লোকচান একো নাই মানে। এটা হৈ গ'ল যে প্ৰত্যেকটো বস্তু। লাভো থাকে লোকচানো থাকে কিন্তু নামঘৰ হৈছে এনেকুৱা এক বিষয় যত নেকি মানে লোকচান নাই কেৱল লাভহে লাভ আছে। তাতে কি নাম। ঘৰ হওঁক বা সত্ৰ হওঁক এইকেইটা হৈছে আমাৰ অসমীয়া জাতীয় জীৱনৰ আমাৰ। আহ। আমাৰ সংস্কৃতি অসম জাতীয় জীৱনৰ আমাৰ সম্পদ গতিকে আমি সকলোৱে এই সম্পদক মানে সাঁচি ৰখাটো আমাৰ সকলোৰে দায়িত্ব।
হয়, হয়, হয় নিশ্চয়।
হয় ঠিক আছে, তেতিয়া হ'লে বেলেগ কেইদিন আকৌ এবাৰ কথা পাতিম কেতিয়াবা।
উম, উম, ঠিকে আছে দে।